অ হেল্ল'? মোৰ মাতো গৈছে নে ভাল কৰি?
অ শুনি আছো।
অ অ
অ অ নহলে আমি কিহৰ বিষয়ে কথা পাতিম
অ এতিয়া ছিজনক লৈ পেলাই পাতিম নেকি এতিয়া যেনেবা হেৰি ছিজন চলি আছে ত এতিয়া ধানৰ ছিজন
হয় হয় মানে দৈনন্দিন লৈও কথা পাতিব পাৰিম ন
কি কি
দৈনন্দিন লৈও কথা পাতিব পাৰিম মানে ডেইলি লাইফটো
পাৰে যিকোনো পাৰে ন দুটা তিনিটা দুটা তিনটা ট্ৰপিক লৈ পা কথা পাতিব পাৰিব এতিয়া
হয় ত কি কৰি আছে আপুনি এতিয়া বৰ্তমান
এতিয়াতো বৰ্তমান মই বহি আছো এ এতিয়াতো ৰা এতিয়াতো ৰাতিটো হ'ল ন এনেই মানে বহি আছো আৰু
উম হয়
আপুনি
ময়ো মানে এনেই বহি আছো আৰু বাকী কামবোৰ শেষ কৰি এতিয়া
উম কি অ অ অ কি চব্জি বনাবই
এতিয়া মানে আমাৰ অ মুৰ্গীৰ ঝোল বনাব বুলি কৈছে তাৰ পিছত হয় তাৰপিছত আ মেচটা টেঙা হয় আৰু আলু ভাজিব নেকি
উম টেষ্টি হ'ব দে আজি ন চব্জিটো
হয় হয়
উম
তেনেকোৱাই আৰু আৰু আপোনাৰ কি অ মানে কি বনাব দিনাৰত
আমাৰতো এইটো লাও আৰু এইটো আৰু চয়াবিন এই দুটাই আমাৰতো মাংস নাই মানে আজি আজি নিৰামিষে হ'ব উম সেইটো সেই টোৱে কাম আৰু আজি,
হয় হয় মানে সেইটোও ভাল লাগে আৰু
উম উম
ভাল উম
আৰু অ দে কওকচোন আপুনি আগত
অ আপোনালোকৰ মানে অ সেইটো ধান ৰোৱা হল নে
এতিয়াতো বৰ্তমান ৰুই আছে মানে প্ৰায় মানে নাইনটি পাৰ্চেন্ট মাল শেষ হ'ল আৰু আৰু এসপ্তাহ মান লাগিব শেষ হবলে
হয়
উম
আপোনাৰ সেই অ আপুনি কওকচোন
এতিয়া মানে ছিজনো মানে যোৱা নাই ন চলি আছে সেইকাৰণে মানে লাহে লাহে ৰুই আছে
হয় হয় মানে এইফালেও তেনেকোৱাই হৈ আছে আৰু উম আপোনাৰ সিফালে অ আপোনাৰ কি কি অ ধান ৰোৱা হয়
জানটো আমাৰ সেইফালে, ৰঞ্জিত আৰু সেইটো হেৰি কয় পৰিমল সেই দুটা আৰু সেইটোত কি কয় অ সি মাঘ বিহুতে আমি পিঠা খাই না এইটো দানটো মাইব্ৰা নাম বুলি কয়
অ বৰা ধান।
অ বৰা ধান, সেইটো আৰু সে-সেই তিনটাই কৰে কেতিয়া আমি
অ।
উ হেৰি আপোনাৰ পালে কি কি কৰে?
আমাৰো তেনেকুৱা মানে ৰঞ্জিত ধান কৰা হয়, আ আৰু দাহ কৰা হয়। তাৰপিছত, হয় তাৰপিছত বৰা ধান
উম, জহাটো খায় না এনেই বিক্ৰী কৰিবৰ কাৰণে।
আও। জহাটো মানে বেছিভাগকে খাও মানে অকমান বিক্ৰী কৰো আৰু। যেনে এক মন বা দুই মন তেনেকুৱা। হয়।
ঠিকে আছে। খোৱাও নহয় না আমি সেইকাৰণে মানে খেতি কৰা নহয় মানে এইটো।
অ হয়, হয়
কেতিয়াবা মানে খাবলে মানে মন হ'লে মানে কিনি পেলাই খায় আৰু। এবাৰ এবাৰ দুবাৰ মান।
হয়।
আপোনাৰ ফালে সেইফালে ধান খেতি কৰা শেষ হ'ল নেকি?
অ ইফালেও মানে শেষ হোৱা নাই, কিন্তু শেষ হোৱাৰ তেনেকুৱাই হৈ আছে আৰু। অ এইটটি পাৰ্চেন্ট মান হ'ল কোৱা দৰে এইফালৰ।
উম।
মানে এ তেনেকুৱাই ন কিছুমানে মানে বহুতে ট্ৰেক্টৰৰ লগতে হাল বোৱা হয়।
অ, অ।
সোনকালে হয় হাল বোৱাটো, তাৰ পিছত তাতে হাল বাই উঠিয়ে তাতে ধান ৰুব পৰা হয়।
উম, উম।
আৰু হয় আৰু মানে পানীটোও পৰি আছে ন। পানীটো আৰু নাই তাৰো ঠিক নাই। তাৰ কাৰণে আৰু ৰুই আছে আৰু ধানবোৰ।
অ, অ তেনেকুৱাই আৰু।
হয়, হয়।
উম, আপুনি চেম চেম হৈ আছো ন, সমান সমান হৈ আছে মাত দিয়াটো মানে। দে আপুনি কওকচোন আগত।
আপুনিয়ে কওক না।
উম মানে মই সুধি বিচাৰু এইটো মানে আপুনি যেনিবা এম ইন লাইফ মানে লাইফত কি কৰিব বিচাৰে মানে তেনেকা উম কিবা কিবি জব কৰিবও না কিবা বিজনেচ না হাউচ ৱাইফ বুলি থাকিব মানে লাইফত? মানে সেইটো মানে অকমান কৈ দিয়ক দে তাৰ বাবে। তাৰ বিষয় মানে।
মানে মই তেনেকুৱাতো বেছি ভবা নাই। মই আৰু ভাবি আছো অ শিক্ষকে হম বুলি ভাবি আছো আৰু। হয়, হয়। মানে আৰু অ আপুনি কি কৰিব বুলি ভাবি আছে মানে আপুনি বিজনেছ নে
মই এইটো বিজনেছৰ বেছি মানে ভাল নালাগে, মানে বিজনেছ টোৰ মানে লাভ লছ থাকেটো ন? উ কে কেতিয়াবা লছ হয় আৰু কেতিয়াবা লাভ হয় আৰু বিজনেছ কৰিবৰ কাৰণে বহুত দেৰি লাগে না টকা লাগিব। তাৰ মানে মানে আগত থকা পেল পেলাব লগীয়া হয় মানে বিজনেছ কৰিলে।
হয়।
তাৰ কাৰণে মানে ইমান টকাও নাই। তাৰ কাৰণে মই মানে কিবা এটা মানে পাৰমানেন্ট গভমেন এটা যিকোনো সৰু মৰু হ'লেও মানে জ পালে মানে কৰিম তেনেকা ভাবিছো মানে লাইবত। যিকোনো পাৰমানেণ্ট হ'লেও
হয়, হয়।
তেনেকা মানে ট্ৰাইও কৰি আছো লাহে লাহেকে মানে এতিয়ালৈকেতো মানে পোৱা নাই বাৰু।
হয়, মানে চেষ্টা কৰিলে পাব আৰু সেইটোৱে।
অ, কৰি আছো অ। বৰ্তমানতো কৰি আছো আৰু আহি আছে না। সেইটো আছাম পুলিচ কিবা কিবি এ ডি আৰি আকৌ আহি আছে সেইটোকো মানে ট্ৰাই কৰিম আৰু।
হয়, হয়।
উম।
মানে যিমান পাৰে চেষ্টা কৰাটো ভাল আৰু
আপুনি ইমান মানে হেৰি নাই মানে ইয়াত ন ইচ্ছা নাই। মানে সেইবিলাক মানে জব-চব কিবা-কিবি কৰিবলৈ ন? কাৰবাৰ কাৰবাৰ কাৰবাৰ অ কাৰবাৰ তেনেকুৱাই ন কোনবাই ইচ্ছা থাকে কাৰোবা মানে কোৱালিফিকেচন থাকিলেও কোনেবা মানে এনেকা জব কৰিবলৈ ইচ্ছা নাথাকে মানে এনে মানে
হয়, হয়।
উ চবৰে মানে ইচ্ছাটো মানে বেলেগ বেলেগ ন।
হয়।
বেলেগ বেলেগ থাকে মানে লাইফত।
হয়, হয়।
উম।
মই তেনেকুৱাই আৰু ভাবি থৈছো মানে টিচাৰ হ'ম বুলি। পাছত বাকী বোৰ এক্সজামটো দি চাম তেনেকুৱা ভাবিছো আৰু।
উম, উম, উম। কোৱালিফিকেচন আপোনাৰ কিমান আছে?
কোৱালিফিকেচন মানে বৰ্তমান তেনেকুৱাই আৰু ডিগ্ৰী কৰি আছো।
অ কৰি আছো ন অ
হয়, হয়।
মোৰটো কমপ্লিট হ'ল বাৰু। কমপ্লিট কৰি আছো আৰু এনেই মই মাষ্টাৰছ কৰা নহ'ল।
হয়।
অ।
আৰু মানে আপোনাৰ অ আপোনাৰ মানে কেনেকৈ কৰে
শুনা নাই।
আপোনাৰ দিনটো আজি কেনেকৈ গ'ল?
অ আজিৰ দিনটো ন? আজিৰ দিনটোত মোৰ ঠিকেই গ'ল মানে ৰাতিপুৱা উঠি খিনি মায়ে অলপ এক্সৰচাইজ কৰোতো। হেৰি ফিল ফিল্ডত মানে এনেই আৰু মই কিবা কিবি জবৰ কাৰণে মানে আৰু জবৰ কাৰণে লগ মানে নিজৰ হেৰি ফিটনেচৰ কাৰণে এইটোতো লাগিবই না এক্সাৰচাইজটো। তাত অ অ অ সেইটো মানে ৰা তিপুৱাত উঠি কিনি তাত যাই মই ফিল্ডত তাৰো তাৰ পিছত আহি কিনি ঘা চা ধুই চাহ তাহ খাই তাৰপিছত মই হেৰি পথাৰত যাই মানে ধান ৰুই আছো তো?
হয়।
তাৰ মানে পথাৰত গৈ মানে ধান ৰোৱাটো মানে অকমান হেৰি চাইখিনি আহে আৰু কঠীয়া - চঠীয়া দিয়ে আৰু ন। হেল্ল'? অ আমাৰ কামটোতো সেইটোয়ে না, ধান ৰোৱাটো নহয় বাৰু জাছ কঠিয়াটো হেৰি কৰে। কৰি কিনি আহিছে মানে জাছ তাৰ পিছত মানে মই এটা দোকান খুুড়ী দিয়েতো মই চেণ্টাৰত তাৰ পিছত মানে মই আহি কিনি তাৰ পিছত মানে পথাৰৰ পৰা আহি কিনে মানে দোকানত বহিলো। তাৰপিছত এতিয়া মানে এইটোয়ে আৰু ন ৰাতি হল এতিয়াতো। আৰামত বহি আছো।
উ হয়।
আৰু আপোনাৰ?
মোৰ মানে তেনেকুৱাই হ'ল, উহু পুৱা উঠো দি মানে অকণমান এক্সাৰচাইজ কৰোঁ। এক্সাইজ এক্সাৰচাইজ কৰাৰ পিছত অকমান আ পানী দি ৰো, পানী খোৱাৰ পিছত ব্ৰাছ কৰি উঠি অ ব্ৰেকফাষ্ট বনাও, মা আ মাজত তে মোক লও কেতিয়াবা আৰু অ মায়ে বনাই খাই তাৰ। পিছত সেইটো ব্ৰেকফাষ্টটো কৰাৰ পিছত আ আৰু নিজৰ -নিজৰ কামোৰ যায় আৰু আমাৰ, মোৰ তেনে কেতিয়াবা মানে অ কলেজত যাও কেতিয়াবা। অ বাহিৰত যাওঁ লগ লগহঁতৰ লগত মানে বন্ধু - বান্ধৱীহঁতৰ লগত।
উম উম উম ঠিকেই আছো। এতিয়া মানে কেইটামান বজাত হেৰি ৰাতিত লাষ্ট হয় আমাৰ। খোৱাটো মানে কেইটামান বজাত খাই মানে, উম ভাত
খোৱা উহো অ' খোৱাটো মানে বেছিভাগতো আমাৰ নটামান বাজে। তাৰ পিছত হয়।
নটামান বাজে ন, আমাৰতো টাইম নাই বাৰু তেতিয়া মানে কেতিয়াবা মানে
ভোক লাগিলে মানে কেতিয়াবা পতককে খোৱা হয় মানে আৰু কেতিয়াবা ভোক না নালাগিলে এনেই লেট হয় আৰু মানে তেনেকুৱা মানে ফিক্স টাইম নাই আৰু।
হয়।
হ'ব নেকি এতিয়া ন টাইমো হ'ল আমাৰ উম দে।
অ' ধন্যবাদ।
দে থেংক ইউ।